হেল্ল'?
আ' আ'
নমস্কাৰ।
হম।
নমস্কাৰ'
নমস্কাৰ, প্ৰণাম।
না, না, না, বাকী খিনি নাগাবি, সেটো অসমীয়া ভাষাত নপৰে। তোৰ লগত পাই সি কিনে মই পাগলৰ দৰে বলো বা খৰ সন্মুখত যাই কিনে পাতি পেলাৰি আছোঁ।
মোৰ, মৰিবি ৰ'বা।
সেয়ে ত' আৰু সেইদিনা যি বল্লে কামলা বাকীখিনি নুসুধিলে ন তই।
কি হল ৰৈ দিলি।
মানে মোৰ গল্লাৰ বিষটো ভাল হ'ল নে নাই, মুখ খান ফুলা কমলা নে নাই?
মই দেখা নাই নেকি?
চ' মোক কৈ দিলে হল তই কিবা খাইছ, কিবা লগাইছ সেইবিলাক
বাহিৰে গৈছোঁ সেইখিনি কিবা আমাৰ তৰ্ক লাগিছিল ন।
ধৰি, মইতো চাচি কিনে তোক কৈছো ন।
কৈছে, কৈছে।
আইছা, বাহ। অ', কিবা কলোঁ মই! নাই, নাই, নাই ছ'ৰী, ছৰী, ছ'ৰী, ছ'ৰী, ছ'ৰী। এ ক্ষমা কৰিব, ক্ষমা কৰিব, ক্ষমা কৰিব।
হৈছে আৰু নকওঁ আৰু।
আৰু কালি তোৰ গিটা কৰিম দে, হ'ব?
আজিয়ে মই গোটেই দহটা কমপ্লিট কৰিম, অও দহটা সম্পূৰ্ণ কৰিম।
তইটো মোক কলি এ আপিল লগত, আপিৰ লগত কৰিবি নে আপেল লগত কৰি টো মোৰ কথা, তই মানে আপীৰ লগত কৰিবি।
কাৰোবাক ফোন কৰিব দিম, সহযোগ কৰিব দিম। ছোৱালীৰ লগত। ছোৱালীৰ লগত মই নকৰোঁ চাগে।
অ', নকৰিবি অকলে যদি সিনাৰ লগত কৰিবি।
হিনেকা ৰাতি ৰখ, হেনেকা ৰাতি।
অ'। এ', মই কি কলো নাম কব নালাগে।
য়ে, য়ে, য়ে, য়ে
দাদা সাততা লগতে কৃতন গৈছে। খ'
বগা, বগা চশমা পিন্ধা টোকে।
হম।
ৰাতি, অসমীয়া সমাজত ৰাতি হয় ন ৰাতি।
উম ৰাতি।
যোগাযোগ কৰি
অ', নাই তাৰ অহা নাই।
কি অহা নাই?
বাকীকেইটা অহা নাই ত কিবা এশ আছিনি ভাবিছোঁ।
অ'। বহুত কৰিছে লগাকে, পইছ মানে পইচা বহুত লগা হৈছে।
উম, তাৰ এইবাৰ বহুত ভুল হৈছে গ'ম পাৱনে, মত মুৰত চাৰহঁত আচ্ছা।
উম।
তাৰপিছত তাইৰ সোমাল। এইবাৰ সোমাছে পোন্ধৰশ।
কিমান হ'ল আহ এক হাজাৰ পোন্ধৰশ। দুই হাজাৰ পাঁচ অ', সোমোৱা নাই।
অ', দুহেজাৰ পাঁচশ হৈছিলে।
দুহেজাৰ পাঁচশ?
দুইহেজাৰ পাঁচশ টকা সোমাল কেইদিনত?
অ', এই হেই দিনা যে মই দুই নম্বৰতো মহাবিদ্যালয়ৰ পৰা আহি থাকো তেযে ফোন কৰিছিলো। এই আকৌ যোগাযোগ কৰিছিলো টো। যোগাযোগ কৰাতে তাই যে কৈছিল, এ উম মই সেই এটা কৰো ৰ' এইতে পইচা পাই। সেই সিদিনা সিদিনা পাই, আজিকলে
অ' তাই তাই সেই কি বুলি কয় নামটো এইটো। আহ কি আছিলে, কি আছিলে, কি আছিল, কি আছিল, কি আছিল, কি আছিল। কাৰোবাৰ বেলেগৰ লগতো যোগাযোগ কৰে, চাগে।
অ', কৰে কৰে তাইৰ কোনোবা এটা হে আছে বোলে ভণ্টি
ক'ত গ'ম পালে তাই এইবোৰ?
হয় তাই ক'তবা গ'ম পালে নাজানো মই।
ক'তবা গ'ম পাইছে তাইহে জানে? তাইহে জানে। উম
না অ
ফাচ, ফাচ, ফাচ, ফাচ, ফাচ। জইল সোনকালতে সোনকাল। সোনকালতলে, সোনকালে।
উম।
কিমান হৈছে?
দুই মিনিট, তিনি মিনিট।
কিয় হ'ব, চাৰি মিনিট সাতাইশ ছেকেণ্ড।
দুই তিনি মিনিটে হয় মোৰ। অ' মোৰ টাইমটো মোৰ অফিছ আছে।
চাৰিমিনিট সাতাইশ ছেকেণ্ড দেখাইছে মোক।
অ ঠিকে আছে দে ঠিকে আছে দে ম মোৰ এৰা টাইমটো ৰখি আছে।
এতিয়া এতিয়া মই এই যোগাযোগটো সংগ এ সংগটো কাটি মই অন্য অন্য উঠি ল'বলৈ যাওঁ
ই নকলে আৰ অ এইটো ম অ হ'ব দে হ'ব দে হ'ব দে দে এই ধৰি লওক দহ মিনিটটো হৈ লওক দহ মিনিট হৈ লওক
হ'ব আপুনি মোক দুইশ টকা এটা মাৰি দিব
এ কিয়ানো তই মই তো তই পাবি নহয় তই তইও পাবি তই টেনচন নলবি তোৰ বেছি দিন নালাগে দুদিনতে সোমাব ত দুদিনতে সোমাব এই যে তোমাৰ যি টেনশনে নলবি অলপো
যদি যদি নালাগে মোক মই আৰু আপোনাক ঘূৰাই দৌন মইতো ডাইৰেক্ট কলো ঘুৰাই দিম মই
এ তোৰ ঘূৰাই দিবি হৈছি হৈছি
কালি দিব আপুনি মই সঁচাই ঘূৰাই দিম মোৰ তাত নালাগে মোক বেলেগত দিম মোক ঘূৰাই দিম সচাকৈ
উম হুম, তোৰ ঘূৰাই দিয়া মই বিশ্বাস নকৰো নালগেৰে তোক দি তোক দিলেও মোৰ ঘূৰাই ল'বা মোৰ ইচ্ছা নাই গম পালি নে তই পাবি নহয়
কালি কালি সৰুত সৰুৰ তাত চাৰিশ টকা দুইশ টকা
কি কৈছ তই আৰু ৰ তই কি নাম কিয় কৈ আছো ডাঙৰ সদস্য সৰু সদস্য
সৰু সদস্যহে
আহ একদম কৈয়ে দিছে অ সি
নাম কোৱা নাই আৰু কেইমিনিট আছে, খবৰ বেয়া
চাৰি মিনিট অ গম পাইছো
কি গম পাইছে
তই যিমান পাৰ সিমান কৰবি গম পালি
গম পাইছো কিমান বা কৰিম
আৰু যি ইমান পাৰ তেষ্টি কৰিব লাগে বাকী মইতো সেইখন চাই দিম দে
সেই আপাটোৰ লগতো কৰবি
উম কি কথা কি কি কি কি কম
অ সি সিহলে বুলি ক এটা কথা সি হলে বুলি ক'ব নহয় অ হেল্ল' হল কি খবৰ ভাত চাহ খালানে অ তোমাৰ তাৰপিছত আৰু এ ভালো কি আৰু ইয়াত নাম চামৰ কব নোৱাৰি নহয় নাই বোলে কিবা এটা যোগাযোগ কৰিবি আৰু
উম কাম নাম চাম কব নোৱাৰি আমি হোৱাটছএপত আমি হোৱাটছআপত যোগাযোগ কৰিম
হোৱাটছআপত কাক, এ সেউজীয়া কালাৰৰ বস্তুটো
সেউজীয়া কালাৰ বস্ত, অ', অ', চব অ', সেউজীয়া কালাৰ বস্তুটো, এপটো নামো হ'ব নোৱাৰে নেকি?
হেইৰি যে নাম-নামটো ক'ব নোৱাৰে নেকি?
নোৱাৰি নোৱাৰে নোৱাৰে নোৱাৰে। সেউজীয়া কালাৰৰ যন্ত্ৰটো তই যিতো ক'লি সেইটো নকবি।
অ'।
আৰু তই কি হপত খাৱালি? মই যে শপত দি আছো তই চবলৈতো শপত খাইছা।
শপতটো খাইছো কেনেকে খাইছো আকৌ এইটো নাজানে মোৰ।
নাজানো।
আপুনি মোৰ ওচৰত থাকিলে মই ভালকে খাওঁ, আপুনি দূৰত আছে এতিয়া মই বেলেগকে খাইছো এইবাৰ এইবাৰ। জি টি কথাত নহয় দেই জি টি কথাত নহয় এই নিলা কথাত আৰু কিন্তু চিৰিয়াছ কথাত নহয় দেই।
অ', কেনেকে খাইছ?
আঙুলিটো
এ আৰু কি কলা অ',
কি কলো?
বেছ কথা নহয়
মই পাছত কম দিয়ক আপোনাক।
আৰু আৰু তই যেতিয়া পাত ফোন কৰা তুমি বুলি কবি। বুজছা, তুমি। উম।
ৰ'বা।
আৰু
আঠ, আঠ মিনিট পঞ্চাশ ছেকেণ্ড।
দুই মিনি ঘৰৰ মানুহ ঘৰৰ মানুহ ঘৰৰ মানুহ
ঘৰৰ মানুহ পৰৰ মানুহ ঘৰৰ মানুহ পৰৰ মানে ঘৰৰ মানুহ পৰ মানহ পৰৰ মানুহ পৰৰ মানুহ। ওপৰৰ মানুহ ঘৰৰ মানুহ ঘৰৰ মানুহ ওপৰৰ মানুহ এক দুই তিনি চাৰি পাঁচ।
নহ'লে, মই এজন পঢ়িম।
অ'।
এক দুই তিনি চাৰি পাঁচ।
স মোৰ ভালটো দুই মিনি ৰখি দি মই মানে এটা টাইম দুটা টাইম দেখাই নাথাকে, ওপৰ সিদালত এটা আৰু তলত এটা।
উম'।
মানে মোৰ ওপৰত এ টাইমটো ঠিকে চলি আছে সিডালতটো। কিন্তু তলৰ সময়টো অ' চৰি তলৰ সময়তো আৰু এই ক্ষমা কৰিব তলৰ সময়টো সেই কৰি মানে ভুলকে চলি আছে, চলাই নাই বন্ধ হৈ আছে।
হয়। আপোনাৰ এতিয়া দহ ছেকেণ্ড হ'ব আৰু।
উম।
অ' আপোনাৰ, আপোনাৰ দহ চেকেণ্ড, দহ ছেকেণ্ড হৈ গ'ল।
অ', হ'ল, হ'ল, ৰ, ৰ, ৰ নাকাতিবি নাকাতাবি।
অ' সাত বাই।